উ
কি কৰিছা?
হু হেল্ল'। হেল্ল'।
শুনিছা? আছো এনে বহি আছো।
অ, ভাত খালা? উম মই এই মাত্ৰ ৰুটি খাই আহিছো।
উম। তাকেই। ফোন এটা কৰো বোলো কি কৰি আছে বাজনীয়ে।
অফিচতে কি দি খালা ভাত?
ভাত মোৰ ইচ্ছাত থালি দি মচলা দি বনাইছিলে মায়ে।
উম।
সেইতো আৰু ভাত।
সৰিয়হ দি ভাল লাগে চৰচৰি বনাই।
উম সৰিয়হ দি বনাব কৈছিলে বাট মোৰ মচালাদাৰটো বেছি ভাল লাগিলেচোন খাই।
উম সৰিয়হ দিয়ে মচলা দি মজা লাগে চাইটো।
মইতো আজি মানে ফাৰ্ষ্ট টাইম খাইছো। মোৰ ঘৰত নাই খোৱা।
নকৰিলো নেকি? অ তাকে।
বাকি মুভি চাব নোযোৱা?
এখন চুপা চুপি
উম, নহয় বেলেগ। ককটেল, ককটেল।
নাই মই অসমীয়াই চাম।
চুপা চুটি খন চাম।
অ চুপা চুপি খন না নাচাও মই। উম কি হয় চুপা চুপ ছবিখনৰ নামটো শুনিয়ে আজীৱ লাগে।
আচৰিত।
অ বে
মোক সেইকাৰণে চাবলৈ মন গৈছে।
মানে মই নটা এপিচড লাইক চাইছো ইউটিউবত। বাট মানে অ মানে এপিছদ কেইটা ইমান ভয়ংকৰ, ভয়ংকৰ। ইমান আজিৱ আজিৱ মানে আছে। তাত কিছুমান মানে বেলেগ বেলেগ ৱৰ্ড আছে এণ্ড মানে বহুত বেলেগ বেলেগ দেখাইছে। মানে যেতিয়া আগৰ পোৱালী বিলাকে মোবাইল কি সেইটোয়ে নাজানে বাৰু সেইটো নাজানে হা। মহাভাৰতৰ বাহিৰে একো নাজানে, ব্লু ফিল্ম মানে কি সেইটোৱে নাজানে। তাত আকৌ সেইটো দেখুৱাইছে। বোলে আগৰ পোৱালীবিলাকে বোলে তেনেকা কৰিছিল। সিহঁতক নামাৰিব নহয় কোৱাচোন। যেতিয়া এইটো ডাইৰেক্টৰ টো পাব আৰু মানে আগৰ মানুহ বিলাকে নামাৰিব সিহঁতক কোৱা।
আগতে এইবিলাক বুজিয়ে পোৱা নাছিলো
মাজতে জানা এই অ চুপা চুপি চুপি খন ফ্লপ মাৰিছিলে মানে অ হাৰ এটা ষ্টুডিঅ'ত অ তেনেকে সুধিছিলে যে তোমালোকে যে এই ফিল্মখন বনাইছা কিয় বনাইছা মানে ৰিজন টো কি এনেকেতো আগৰ পোৱালি বিলাকে এইবিলাক কৰা নাছিল তেতিয়া মানে সিহঁতে বহুত ডা ডাউন হৈ গৈছিলে হ'বই ন আৰু তেন্তে বেয়া দেখুৱাইছে সেইটো,
হয় দেই ভাবিব লগা কিন্তু এইবিলাকত ন
উম আকৌ এটা এপিছত এ ৰখা হা এক মিনিট আকৌ এটা এপিছত এনেকা আছে মানে অ আগতেতো যাৰ তাত ফোন থাকে সিয়ে মানে একদম পাৱাৰফুল ন মানে ধনী মানুহ তাৰপিছত মানে অ মানুহ এটা তাৰ তাত এটাই চেল ফোন আছিলে আৰু চেলফোন টোত মানে এতিয়া যেনেকে আমি চেলফোনত কথা পাতি থাকিলে বিজি থাকিলে অ জানো এইফালৰ পৰা নকয় বিজি আছে বুলি সেইটো মানুহে তেতিয়াতো ধৰা গাঁৱলীয়া মানুহ, তেতিয়া মানুহ বিলাকে ইমান চিনি নাপায় জানি নাপায় টো বেলেগক ফোন কৰোতে মানে সেই যোনতটো মানে কোম্পনীৰ পৰা আহে কয় কোম্পেনীৰ পৰা যোনটো মানুহ মানুহ কয় কম্পিউটাৰ ৰেকৰ্ড কৰা থাকে যে সেইটো সেইটো কম দে মানুহ এজনীক কৈছে বোলে অ বেলেগ ছোৱালীৰ লগত বোলে বিজি আছে
ওহ হে হে হে,
হয় তাৰ পিছত জানা মানুহজনী কি কৈছে মানুহজনীয়ে কৈছে অ বোলে বেলেগ ছোৱালী বোলে ৰাখি গৈছে তাত তাত মানুহজনী বেহচ
উম
সেইবিলাক চিন যদি তাত ক্ৰিয়েট কৰে কেনেকা ভাবা তুমি কেনেকা হ'ব
তাকে হে
নাইন মানে নাইন এপিচোদটো এতিয়া অলপ চেঞ্চ কৰি দিলে কিয় জানা বহুত অডিয়েঞ্চে মানে কৈছে বহুত মানে বেয়া বেয়া বেয়াই লিখিছে মানে যে এনেকুৱা কিয় বনাইছিলে আগৰ মানুহ বিলাকো এনেকা নাছিলে আগৰ মানুহ বিলাক আছিল। ল'বোজন একো বুজিয়ে নাপায় একদম চিধা চাধা এইবিলাক কথা একো বুজিয়ে নাপায় এইবিলাক কথা বেয়া কৰিছে ন স এনেকে কৰিব নালাগিছিলে নহয়, তাৰপিছত সেইটো সেইকাৰণে ডাউন হৈ গৈছিলে তাৰ পিছত এই মাজতে অ আকৌ শুট কৰিলে চ কিবা, বেলেগ নিউ এক্সট্ৰাকে চাগে কিবা বনাই দিছে ষ্টৰি এইবাৰ আকৌ যতীন বৰা আছে যতীন বৰাই যতিন বৰাই কিবা ফাইট ফাইটৰ ভিডিঅ' আছে মানে
আহ
ত মানে কি হয় অ মানুহ এজনী থাকে মই কেইটান এপিচদৰ কথা কছো, অ অ তুমি চাবা বাৰু ইউটিউব ইটিউবত ইউটিউবতকে বেছি ভাল লাগে মানে শুনিলে মানে কি হয় অ মানুহজনীৰ হাজবেণ্ডটো আৰ্মিত আৰু জানাই আৰু কৰিলেতো মাহ ধৰি বছৰ ধৰি বাহিৰতে থাকিব লাগে চুতি নিদিয়ে সহজে। ত' তাৰ পিছত মানে মানুহজনীয়ে ফোন কৰিলে কয় অঁ হাজবেণ্ডটো আন এভেইলেবল থাকে। এবেলেবুল নাথাকে, ত মানে তাই যোনতো পি, চি, অঁ, মানে ফন কৰিব যে সেইটো পিচিও মানুহটোৱে লাইন দিয়ে তাইক মানে মানুহজনীও কিছু কিছুমান থাকেনো। কিছুমান থিংছ মানে ক'বলগীয়া আজিত! হল কিবা হ'ল যদি মানুহটোৱে টাইমে নিদিয়ে বা আৰু মানুহতো টাইমো নাথাকে বাৰু অঁ বৰ্ডাৰ বৰ্ডাৰ আৰ্মিক কিমান খাম বৰ্ডাৰত থাকে থ আঁকিব লাগে আৰু মাজে মাজে তো চুট হৈয়ে থাকে ন। তাৰ পিছত মানে এইবিলাক কিছু কিছুমান ভিতৰুৱা চিক্ৰেট কথা পাতে কথা পতাৰ পিছত পত মানে পিচিও মানুতো ওলাইওঁ নাযায় এতিয়া আমি কাৰোবাৰ মানে একদম কিবা জৰুৰী ফোন আহিলে। কন এই আহি আছে। চ ৰখা বাহিৰৰ পৰা সে তেনেকে আমি বেলেগ এটা ছেপাৰেট ৰুম লৈ। অকলে কথা পাটো ন তেনেকুৱা নহয় অ। পি চি অ ত কথা পাতিছেটো মাই। আহুটো উম। আগতে পাতিছে চব কথা। ত মানে তেনেকে তেনেকে চিনাক। কি হৈ গ'ল। চিনাকি হৈ যোৱাৰ পিছত কথা বতৰা পা। পাতিলে। কথা বতৰা পাতাৰ পিছত মানে। অঁ মানুহ যদি কিছুমান থিংচ নিডেড থাকে ন এতিয়া গিৰিয়েক নাই। ত সি বাহিৰত আছে। সেইবিলাক আৰু বুজি পাই চাই চাগে তুমি। তাৰপিছত সেইবিলাক নিডেড আছিলে ত'। তেনেকে মানে গৈছিলে। তাৰপিছত সেই যে মই যোনটো কলো যে অঁ। পোৱালী বিলাক মহাভাৰত চাই বুলি ক। পোৱালী বিলাকে কিছুমান মানে এনেকুৱা দেখুৱাইছে স্কৃপটেদটো এনেকুৱা লিখিছে মানে অঁ। আগৰ বোলে পোৱালী বিলাকে স্কুলতো বোলে। সেইবিলাকেই বোলে মাথা মাৰি থাকে। তাচত লাষ্টত মানে মানুহজনিয়ে চুচাইদ কৰি লয় বোলে কৰ কথা মানে। ভাবি ভাবি। ত তেতিয়া, আই থিংক যতীন বৰা চাগে তাইৰ হাজবেণ্ডৰ পাৰ্ট।
ওম।
এ অঁ অঁ যোনটো মানে গিৰিয়েক।
উম। তুমি যে এই কাপোৰৰ বিজনেচটোৰ কথা কৈছিলা?
এতিয়া আৰম্ভ কৰিছো।
আৰম্ভতো কৰা নাই মানে আৰম্ভ কৰিবলৈ অলপ মানি লাগিব নহয় মানি।
উম। তুমি আৰম্ভ কৰা। মোক আছ কাষ্টমাৰ দিম তুমি। এটা এটাকে মানে অৰ্ডাৰটো লৈ ল'বা। এডভান্স কিবা এটা লৈ ল'বা।
উম কৰিম মই। নেক্স মান্থৰ পৰা আৰম্ভ কৰিম চাগে।
উম।
চাগে নহয় এবাৰ কৰিমেই মানে মই মানে মন আছে। কৰিবলৈ।
উম।
তেতিয়া তুমি আহ তুমি কৰি দিব পাৰিবা।
উম। মই কাষ্টমাৰ দিম নিজেও মানে অৰ্ডাৰ দিম তোমাক। ত কৰা তুমি।
উম। ভাবিছো কৰিম বুলি।
ডিজাইনবিলাক অলপ লোকেল মানে, কমন ডিজাইন নিদিবা। এনে ধৰি লোৱা বিহুৰ লগত জড়িত। হা।
বিহুৰ লগত জৰিত
অ' সেনেকুৱা দিবা। অ' সেইটোৱে কৈছো। নাই নাই সেইটো কোৱা নাই তোমাক। লোক কেল মানে কমনবিলাক নিদিবা আৰু কলকা-চলকা
অ' সেইবিলাক কমন। এতিয়া চাবা লোটচ-লোটচ একাপ। বহুত শাৰী ওলাইছিল মাজতে, এতিয়া নাই। মাৰ্কেটত।
উম।
ত' তেনেকুৱা ড্ৰয়িং টাইপত দিব পাৰি আৰু। ফেব্ৰিক-চেব্ৰিক কৰিব পাৰি আজিকালি বাকী। ফুলবিলাকটো কমনেই।
তাকে। চাই লোৱা সোন, মানে যিমান পাৰা সোনকালে কৰি দিয়া। তেতিয়া আগবাঢ়ি যাব কাটিঙৰটো জানাই চাগে।
কাটিং, মোৰ কাটিং শি শিকা নাই মানে, মোক বহুত কৈছিলে মায়ে শিকিবলৈ কাটিং শিক। ব্লাউজোটো মই নিজে চিলাও। তই মোৰ পৰা শিক ফিজো দিব নালাগে। বাট মই ইণ্টাৰেষ্ট নহয় মানে। এই কাপোৰ চিল
বহুত ইম্পৰ্টেণ্ট হয়। ভাল বস্তু জানা?
গম পাইছো, মানে মই ধৰা ফেব্ৰিক কৰিব পাৰিম। ষ্টাইল দিব পাৰিম। এমব্ৰইডাৰী কৰিব পাৰিম। বাত এই মানে, ব্লাউজ চিলোৱা, দহি বতা এইবিলাক নহ'ব। নহ'ব মানে মোৰ দ্বাৰা। বাকী ডিজাইন কৰিব পাৰিম। লাইক ব্লাউজ পিচটো যদি ডিজাইন কৰি দিব লাগে, তোমাক কেনেকুৱা ফুল লাগে সেইটোও কৰিব পাৰিম কিন্তু মানে এই কাটা টা এইবিলাকত একদম ইণ্টাৰেষ্ট
অ' মাক দি দিবা কাটা কামখিনি মাক দি দিবা। বাকীখিনি তুমি কৰিবা।
উম, আৰু মানে মাদাৰো কৈছিলে সেইদিনাখন যে অ' তুমি কাপোৰ বিজনে ষ্টাৰ্ট কৰা। ত' মাৰ আমাৰটো দোকান আছে ন? দোকানতে দিব পাৰিম তেতিয়া।
উম, আৰামত পাৰা। খালি নিজে গুৰুত্ব দিয়াৰ ওপৰতহে ডিপেণ্ড কৰিব। নিজে গুৰুত্ব দিলে তোমাৰ নিজৰ কাৰণেই ভাল। হয় নে নহয়?
উম ব্লাউজ-শ্লাউজটো মায়ে চিলাই দিয়ে বাৰু।
উম।
এতিয়া মোৰ যিমানকেইটা ব্লাউজ আছে চব মাকে দি থৈ দিছো, মই ঘৰ গ'লে মাক কওঁ, মা মোৰ ব্লাউজ চিলাইছা নে?
মা নিজৰ মা। দোকান আছে নেকি?
আছে আমাৰ দোকান আছে।
আচ্ছা। গৰৈমাৰীত ন?
অ' গৰৈমাৰী মানে এচএছবি নাপাওঁতে।
অ'।
এই মানে আ, অ পাৰিবা লেফট যদি কুুৰ্তি চেট-তেট মানে তোমাক আৰ্জেন্টলি লাগে তেতিয়া মোক ক'ব পাৰা। আৰ্জেন্টলি মানে চিলাই মায়ে তেনেকে।
আচ্ছা ডিজাইনখিনি দি দিলে চিলাই দিয়ে?
উম। উ তুমি যেনেকুৱা বিচাৰা তেনেকুৱাই দিব খালি তুমি মানে পিকচাৰ দিব লাগিব।
চাৰ্ট ছিলাই নি চাৰ্ট তাত?
চাৰ্ট নিছিলাই মায়ে মানে কলাৰটো দিবলৈ অলপ দিগদাৰ হয় যে।
উম আমাৰ ল'ৰা স্কুলৰ চাৰ্ট এটা চিলাব লাগে মানে মই মানে কম এফটেবল বিচাৰো ন ল'ৰাই ভালতে মানে গৰম নহ এতিয়া
উ চাৰ্ট তুমি তাতে পাৰিব বাৰু তাত মানে অ মেইন এইটো কিবা অ মতা মানুহৰ টেইলাৰ আছে। ত' ধুনীয়া চাৰ্ট পেন্ট চিলাই মোৰ ভাইটিৰ ইউনিফৰ্মো তাৰ পৰাই
অহ অহ
কিনাতকে চিলোৱাটোত বেছি কম্ফৰ্টেবল হয়।
সেইটোৱ সেইটোৱে। আছে গিনা বস্তু আছে কিন্তু মই ভাবিছো ধৰা অলপ ভাল কাপোৰ দি পেলাই চিলাই পেলাই মানে কম্ফৰ্টেবল পাব ন। মানে কমফটেবল কৰে আমাৰ ততকে কি আৰু ভাল লাগিব
উম উম তাকে ঠিক আছে দিয়া ন বাকী খিনি কথা পিছত পাতিম দিয়া উম হ'ব দিয়া বাই